হেল্ল' হয় নমস্কাৰ।
অ আপুনি কি ব্যস্ত আছে নেকি?
বৰ্তমানতো ব্যস্ত নাই বাৰু অ কওঁকচোন আপুনি কিহৰ কাৰণে ফোন কৰিলে মোক?
অ ভাবিছিলো অকমান কথা পাতো আমাৰ যে ভ্ৰমণক লৈ পেলাই।
হয় হয়।
আছে আমাৰ কাৰণে ভ্ৰমণ কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে আ আপুনি? বা আমি ভ্ৰমণলৈ আহ গ'লে কি কি সাৱধানত অৱলম্বন কৰিব লাগে বা কোনবোৰ ভুল কৰিব নালাগে। তাৰ ওপৰত আপুনি কিবা ক'ব বিচাৰিব নেকি?
হয় নিশ্চয়। অ' ভ্ৰমণ কৰিলে যেনেকৈ আমি এটা ঠাইৰ পৰা বিভিন্ন বেলেগ বেলেগ ঠাইলৈ আমি যোৱাটো কওঁ- বা ভ্ৰমণ বুলি ক'লে যেনেকৈ আমাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব যোৱা ভ্ৰমণ বা কোনোবা পৰিয়ালবৰ্গৰ পৰা গৈ কোনোবা আমাৰ অসমৰ পৰা বাহিৰত যেনেকৈ নিজৰ অ' মানে দেহা মানে দেহটো মানে দেখাবলৈ ড ক্তৰ তাত বা আমাৰ আমাৰ চি-চিকিৎসাৰ কাৰণে যোৱা ভ্ৰমণ বা- আমাৰ এ যোনটো আমাৰ এইটো তীৰ্থযাত্ৰা থাকে যেনেকৈ আমাৰ মন্দিৰ- দিৰ বা যেনেকৈ অমৰনাথ যাত্ৰা, বৈষ্ণদেৱী এইবিলাক যা কেদাৰনাথ এইবিলাক মন্দিৰ এইবিলাক চাবলৈ কাৰণে তীৰ্থযাত্ৰা- ফুৰিবলৈ যায় আৰু বহুত তেনেকৈ আমাৰ- আমাৰ গুৱাহাটীত থকা কামাখ্যা মন্দিৰত যেনেকে আমাৰ- আহ' অম্বুবাচী মেলা হয় আ অম্বুবাচী- মেলা টাইমতো বিভিন্ন আ' বিভিন্ন- অঁ' আমাৰ দেশৰ পৰা বা আমাৰ অসমৰ বাহিৰৰ পৰা বহুত- মানুহ ভ্ৰমণ কৰিবলৈ আহে বা চাবলৈ আহে। এইবিলাক কথাই কওঁ আমি এইবিলাক- বুলি বুজোঁ ভ্ৰমণ বুলি ক'লে যেনেকৈ আমাৰ ইতিহাসিক জগাবিলাকক ঠাইবিলাকক- আমি- ভ্ৰমণ কৰিব যাওঁ তেতিয়া আমাৰ বহুত কথা গম পোৱা যায় যে ইতিহাসিক কথাবিলাক- গম পোৱা যায় সেইটো জেগাত বা আমাৰ প্ৰাকৃতিক সৌন্দৰ্য থকা ধুনীয়া জগা। আহ' এইবিলাক জাগাৰ আমি- নীতি নিয়মবোৰ বা মানুহবিলাকৰ যি নীতি নিয়ম- থাকে সমাজৰ নীতি নিয়ম থাকে সেই যোগাৰ বা সেই ঠাইৰ-
হয়।
আৰু তেখেতসকলৰ আলহী সুধা এইবিলাক- মানে হস্পিটেলিটি যোনটো কয় আমি ইংৰাজীত অঁ' সেইবিলাক আমি গম পোৱা যায় আৰু আৰু যেনেকৈ ট্ৰান্সস্পৰ্তেচন বা আমাৰ- যোনটো অহা যোৱা বা অহা নিয়া আমাৰ যোনবিলাক- আহ' এইবিলাক ট্ৰান্সপৰ্টেশ্যনৰ- ফেচিলিটিছবিলাক আমি আ' কম যোগাযোগ ব্যৱস্থা হয়। ত' এইবিলাক মানে গম পোৱা যায় আৰু ন আমি যে যেতিয়া- মানে আমি ভ্ৰমণ কৰিলে কেনেকা হয়। ত ' আপুনি তেতিয়া হ'লে - হ'লে আপোনালোকৰ অঞ্চলত মানে-
হয়।
ভ্ৰমণ কৰিব লগা জাগা কিবা ঠাই আছে নেকি মানে যেনেকৈ ইতিহাসিক- যেগা, ইতিহাসিক ঠাই- বা প্ৰাকৃতিক সৌন্দৰ্য থকা মহুময় প্ৰাকৃতিক সৌন্দৰ্য থকা- ঠাই এনেকা কিবা আছে নেকি, আপুনি অলপ কৈ দিয়ক তেতিয়া হ'লে?
আহ' মোৰ ওচৰতটো তেনেকে- কে ঐতিহাসিক জেগা বুলি তেনেকে নাই। কিন্তু এটা অলপ দূৰ গৈ পেলাই আপুনি মহামায়া মন্দিৰ- বুলি শুনিছে চাগে তাত ধুবুৰী ডিষ্ট্ৰিক্ট পৰে তাত আহ' মহা মায়া মন্দিৰ আছে বুলি কয় য'ত মানে নেকি আমাৰ যিটো উমঁ' অ হয়। ভগৱান শিৱ আছে তেখেতৰ যে পত্নী ধৰি লওক অ পাৰ্বতী তেওঁৰ যিটো নাট ভি আছে সেইটো বোলে সেইটো ঠাইত পৰিছিলে তাৰ পৰা তাত এটা মহামায়া মন্দিৰ বুলি আছে তাত আপুনি যাব পাৰে। চাব পাৰে বৰ সুন্দৰ দৃশ্য পাহাৰৰ ওপ ওপৰত আৰু ডাঙৰ ডাঙৰ শিলেৰে ভৰপূৰ একেবাৰে। পাহাৰটো ত' আপুনি তাত যাই চাব পাৰে। আৰু তাৰ লগতে এনেকৈ ওচৰে পাজৰে বাৰু তেনেকুৱা মনোহোৱা দৃশ্য চাবলগীয়া আমাৰ এইখিনিত নাই বাৰু।
হয় হয় যেনেকৈ আপোনালোকৰ মানে আমাৰ অসমতো বিভিন্ন ঠাই আছে যেনে মানে ৰাষ্ট্ৰীয় অভয়াৰণ্য বিলাকো আছে হয়। তেনে আমাৰ এইফালে ল মানে ওজনী নামনি অসমত। আমাৰ নতুনকৈ আহ নতুনকৈয়ে নাম নামাকৰণ কৰা হৈছে বা
নতুনকৈ এটা আঠ নম্বৰ আমাৰ অসমৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য এইটো।
আমাৰ খ্ৰীষ্টি হৈছে এইটো হৈছে ৰাষ্ট্ৰীয় উদ্যান বুলি কয় হয়। এ তাতে আপুনি গৈছে নেকি কিবা এইবিলাকত ফুৰিবলৈ বা তাতে? হয়, হয়, হয়। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বোলে। মই শুনি আছো মইও যোৱা নাই বাৰু। মই যাবলৈ চেষ্টা চলাই আছোঁ। আ মই যাম। চাগৈ মেবি মই অহা সপ্তাহ লৈকে মই যাব পাৰো কোকৰাঝাৰ। জিলা ত কোকৰাঝাৰ জিলাতে আছে সেইটো ৰাষ্ট্ৰীয় অভয়াৰণ্য। মই তাত শুনিছো মানে এনেকা বা আমি ৰিলচ বিলাক আমি য'তে মানে ভিডিঅ' ইউটিউব বিলাকত দেখি আছোঁ। যেনেকৈ তাতে মানে আমাৰ পখিলা যে বিভিন্ন নানা ধৰণৰ পখিলা তাত পোৱা যায় বা দেখা পায় ৰাস্তাতে। আৰু তাতে আপোনাৰ সোণ বৰণীয়া যোনটো আমাৰ বান্দৰ আছে সোণালী বান্দৰ। অ তাৰ এইটোও দেখা পোৱা যায়। তাতে যেনেকৈ বিভিন্ন ধৰণৰ জংঘলত থকা অভায়াৰণ্যত থকা জন্তুবোৰ যেনেকৈ হাতী বা আমাৰ শহাপহু আমাৰ হৰিণ এইবিলাক দেখা পোৱা যায় তাতে। আৰু মই শুনি আছো। যে তাতে বোলে এটা জাগা আছে ঠাই আছে যত নেকি পানী বৈ থাকে। চৰল পৰা বুলি ঠাই বুলি কয় হয়। এই চৰল পৰাটো ঠাই মানে বহুত আহ জনপ্ৰিয় হৈয়ে আছে এতিয়া। অহ, তাতে মানে যাবলৈ খুব ইচ্ছা আছে মোৰো অহ।
হয়।
ত তাতে মই শুনি আছো আপুনি তো গৈছে নেকি তাতে?
অহ, মই বাৰু যোৱা নাই। কিন্তু আজিকালিতো সামাজিক মাধ্যমৰ জৰি়য়তে দেখা পায়ে থাকো। আৰু বনভোজৰ কাৰণেও চৰলপাৰা বৰ এতিয়া ফেমাচ হৈ আছে। বনভোজৰ কাৰণে প্ৰায় মানুহবোৰ যায় আৰু তাত যিহেতু আপুনি কলে নদীৰ কথাটো বিশেষকৈ মানুহবোৰে এতিয়া গৰমৰ কাৰণেও, সেই নদীটোত কাৰণেই যায় এতিয়া এতিয়া গৈ পেলাই অকমান বহিব পাৰে বা গা ঠাণ্ডা-ণ্ডা পানীৰ আমেজটো ল'ব পাৰে। সেয়াটো আমাৰ ইয়াতে কোকৰাঝাৰৰ ওচৰতে আপুনি নিশ্চয় শুনিছে ৰায়মনা পাৰ্ক চাইমনা নেচনেল পাৰ্ক, হয় এইটো শুনিছে আৰু কক কোকৰাঝাৰত এনেকে চাবলগীয়া আৰু ক'ব গ'লে ধিৰ বিল আছে আৰু অ' ধিৰ বিলত গৈছে নেকি আপুনি?
অ' মই গৈছিলো বাৰু, বহুত বছৰ আগতে বহুত বছৰ হোৱা নাই ইমান। পাঁচ বছৰ মান হৈছে, হয় তাতে ধিৰ বিল গৈছিলো মই বেলেগ আপোনাৰ বাওসুংগী এটা পাহাৰ আছে তাতে, আ' বাওসুংগী মই তাতে বা পাহাৰ উঠিবলৈ গৈছিলোঁ। তো মানে আমাৰ যোনটো বিহুৰ আগদিনাখন অ' আমাৰ এক এক তাৰিখে যে বিহু হয়, অ' বৈ' বহাগ মাহৰ এক তাৰিখে তাৰ আগত মানে তিনদিন আগৰ পৰা তাতে চলি থাকে, এইটো আ' উৎসৱটো যেনেকৈ অ' প্ৰথম দিনাখনে তাতে অ' বাওসুংগী পাহাৰ উঠা, এটা প্ৰতিযোগিতা হয় আৰু পিছদিনাখন চবে ৰাইজ মিলি কিনি মানে গোটেই ৰাইজ আৰু বিভিন্ন অসমৰ পৰা নানা জাগা থোৱা বা মাৰাত সৌন্যাস বিলাকো আহে তাতে মানে বিভিন্ন অসমৰ বাহিৰৰ পৰাও মানুহ আহে বা আমাৰ ভাৰতবৰ্ষৰ পৰা আ' বেলেগ বাহিৰৰ দেশৰ পৰাও তাতে মানুহ, মানুহবিলাক দেখা যায় আৰু তাতে বহুত মানুহ তাতে পাহাৰটো উঠিবলৈ আহে যোনটো বাওসুংগী পাহাৰ বুলি আছে কোকৰাঝাৰ জিলাত অ' তাতে আহে, ময়ো গৈছিলোঁ অ' মই তাতে গৈ কিনি বহুত ভাল লাগিল বহুত মানুহ তাতে উঠে তাত এটা বিশ্বাস আছে মানে, তাতে যদি আপুনি যদি আ' মানে, চাৰিবাৰ নে পাঁছবাৰ কিবা এটা মানে কণ্টিনিও যদি আপুনি তাতে যদি পাহাৰটো, পাহাৰটোত উঠে মানে বা উঠে মানে কমপ্লিট কৰে শেক কৰে তে তেতিয়াহ'লে আপোনাৰ যোনবিলাক আপুনি ইচ্ছা আছে আপোনাৰ আপোনাৰ কিবা মন আছে, এতিয়া কিবা এটা পাবলৈ কাৰণে এইবিলাক বোলে সক্ষম হয় বোলে পাবলৈ কাৰণে। এনেকা এটা
হয়, হয়।
অ' এটা বিশ্বাস আছে আৰু আমাৰ জনসাধাৰণ বিলাকত অ' এনে কা বুলি মই শুনিছোঁ এনেকা, ত, তাতে অ' বৰসুংগৰি পাহাৰত মানে উঠিবলৈ যাওঁতে, মানুহ বিলাক, জনসাধাৰণ বিলাক বহুত ফূৰ্তিৰে মানে আ' যেনেকৈ আমাৰ অসমৰ যেনেকৈ আমাৰ আ' যেনেকৈ আমাৰ আ' পাৰম্পৰিক যোনবিলাক আমাৰ সাজ পাৰ আছে এইবিলাক পিন্ধিয়ে কোনোবা, কোনোবা পাহাৰত উঠে আৰু যেনে কৈ' আমাৰ বজোৱা আমাৰ আগ আমাৰ যিবিলাক বস্তু আছে আমাৰ আ' আমাৰ মান পাৰম্পাৰক বজোৱা মানে যোনবিলাক আমাৰ যেনেকৈ খাং, ফুং এইবিলাক বজাই বা ঢোল ঢোল বজাই কিনে বাঢ়ি বজায় মানুহবিলাক তাতে মানে বহুত ফূৰ্তিৰে তাতে পাহাৰ উঠি দিবলৈ যায় আৰু মানুহ বিলাক, ত এনেকা কৰে দেখা পাইছো আৰু মই কৰি হয়। আৰু আপুনি অ দেখা পাইছে নেকি কিবা? এনেকুৱা ওচৰত ক'ৰবাত গ'লে আপুনি দিৰিবিল এইবিলাক'ত?
অ' অ তাতো মই যোৱা নাই বাৰু কিন্তু কেইদিনমান আগত মই মেঘালয় গৈছিলো। আমাৰ সকলোতকৈ ওচৰ-চুবুৰীয়া ৰাজ্য তাত আমাৰ ইমান বহুতে বেছি ভাল পৰিৱেশ তাত, তাৰ সেউজীয়া পাহাৰ, ঠাণ্ডা বটাহ আৰু জলপ্ৰপাত আৰু তাৰ পৰিষ্কাৰ চহৰ স সকলো ইমান বেছি ধুনীয়া সিপিনে সেউজিয়ীয়া গছ-গছনি আৰু ঠানকাৰ বতাহ যিটো আমাৰ যিটো আমাৰ
হয়।
ইয়াত আৰু তাত গৈ পেলাই আমি আমিমাৰ প্ৰথমতে আমি নয়নষ্টং গ'লো তাৰ ওচৰ চব ওচৰ-পাজৰ ঠাইব চালো, তাৰ পিছত মাৰখাম ফেৰি গলো মাৰখাম ভেলী আচলতে বৰ এটা সুন্দৰ দৃশ্য য'ত আপুনি আহ পাহাৰৰ ওপৰত যাব লাগে একেবাৰে পাহাৰবোৰ যিমানবোৰ পাহাৰ আছে, সকলোবোৰ এৰি পেলাই একেলবাৰে একেবাৰে ওপৰত যোৱাৰ পিছত আপুনি যেতিয়া ওপৰৰ পৰা চাব যে সকলোবোৰ পাহাৰ দেখা পায় যিটো আপুনি এৰি আহিছিলে বোৰ ধুনীয়া এটা দৃশ্য আৰু তাত আচলতে তাহাঁত তোৰ লোকেল লেংগুৱেজত আমাৰ যিটো মাকৈ আছে সেইটোক আচলতে তাহাঁতে মাৰখাম বুলি কয়। সেইটোৰ কাৰণে তাৰ সেই ঠাইটোৰ নাম টো হৈছে মাৰখাম ভেলী মানে মাকৈৰ পাহাৰ। আচল সেইটো নামটো তেনেকে থাকা বুলি কৈছে তাহাঁতে হয় হয় আৰু তাৰ পিছত আমি গ'লো ৱেনিয়া ফল গ'লো তাত কিবা এটা ঐতিহাসিক এটা সেইটো যে পানী যে ওপৰত পাহাৰৰ পৰা যে পৰি থাকে সেইটো আছে। চালো বৰ সুন্দৰ দৃশ্য। ঠিক তেনেকৈয়ে আহ বহুতো ঠাই চালো তাত ভাল লাগিল গৈ পেলাই, মানে আমি কৰবাত এনেকৈ ফুৰিবলৈ গ'লে আমাৰ মন মগজুবোৰ মানে সুস্থ হৈ আহে।
হয় আপ আপুনি এইবাৰ এইবাৰ দুদনৈ হৈ গৈছিল নেকি? না এইবাৰ বোকো হৈ গৈছিলে কামৰূপ জিলাৰ?
অ আমি বক হৈ গৈছিলো।
অ বক হৈ আপোনালোকে হাহিম হৈ গ'লে?
হয় হয়।
হয় আগতে নংষ্টেন পাই তাৰপিছতে মাৰকাম ভেলি এইবিলাক পাইছে ন আপোনালোকে? অ ময়ো গৈছিলো বাৰু নংষ্টেনলৈকে কিন্তু মই মাৰ্কাম ভেলি যোৱা নাই। যোনটো তাতে নংষ্টেনৰ পৰা অলপ শ্বিলং যোৱা ৰাস্তাত মানে এটা জাগা পায় তাতে জকুভেলি অফ মেঘালয়া বুলি কয় তাতে গৈছিলো। হয় ঠিক আছে তেতিয়াহ'লে আমাৰ সময়টো হৈ গৈছে হয়, হয়, হয়, ভাল লাগিল মোৰো, ধন্যবাদ।
ধন্যবাদ।